হেল্ল'
হেল্ল'
আহ কি কৰি আছা
উম আছো আৰু এনেই
কিয় আজি ম হেৰি ডিউটি খতম হোৱা নাই
নাই হোৱা
কিয় আজিতো দেওবাৰ। তুমিতো কৈছিলা দুটা বজাত আহি পাম বুলি। অঁ, তুমি এতিয়া আহোতে এক কাম কৰিবা?
কি?
উম মানে ব উম কিবা কিবি বস্তু আনিব লগা আছে আছিল ঘৰৰ লৈ আহিবা।
কি কি?
উম আনিবা আৰু ঘৰৰ বস্তু যি যি লাগে জানা নহয়?
অহ।
উম আৰু হেৰি এ কি কয় মানে এ তোমালোকৰ হেৰি দৰমহা কেতিয়া হ'ব?
দৰমহা চাওঁ কেতিয়া হয়। এত হেৰি হোৱা নাই।
আজি আজি আঠাইশ তাৰিখ হল ত্ৰিশ তাৰিখ
কালি পৰিসি মান হ'ব লাগে দিয়া।
অঁ, মানে মই বাবুৰ স্কুল ফিজ দিব যাব লাগিব।
উম।
তাৰপিছত আৰু ড্ৰেছ চিলাব যাব লাগিব ড্ৰেছযোৰ মানে সৰু হৈ গ'ল তাৰ।
উম।
উম আৰু হেৰি নহয় ক'ত ৰাজু ড্ৰেছেছ অঁ, অঁ চয় মেলৰ পৰাই ল'ব লাগিব।
অ।
আৰু হেৰি তোমাৰ এটা কথা মনত আছেনে?
কি
গাড়ী চাৰ্ভিচিঙৰ যে ডেট আহি পাৰ হৈ গ'ল
আহ সেইটোও লৈ যাব লাগিব ৰবা এনে বুকিং কৰিব লাগিব
অ তুমি বুকিং কৰিবা কৰি পেলাই এতিয়া কোন তাৰিখে গাড়ী চাৰ্ভিচিং লৈ যোৱা
আহ তাতে ডেট পাব লাগিব না
অ আৰু তুমি এই যে বৰা বোলা মানুহজনক ঘৰত যাব দিছিলো গৈছিলা
অহ
অ মানে সেই হেৰি খিনি কাগজ পত্ৰ খিনি আমাক অকে কৰি দিব কবা আৰু ইঞ্চুৰেঞ্চ এজেণ্ট অ ইঞ্চুৰেঞ্চ এজেণ্ট এজনকো লগ ধৰিবা ইঞ্চুৰেঞ্চৰো তাৰিখ আহিব ঊনত্ৰিশ তাৰিখ
উম
উম আৰু হেৰি হ'ল শুনিছা
উম।
এ মানে মোক বাইদেউ এজনী মানে কাম কৰে এনেকুৱা ইঞ্চুৰেঞ্চৰ
উম।
অ মোক মানে সুধি আছিলে তাৰ ইঞ্চুৰেঞ্চ খোলা খোলা বহুত মানে বহুত দিন হ'ল কৈয়ে আছে।
উম।
তাছত মই আৰু একো কোৱা নাই মই বোলো আমাৰ সুধি পেলাই কম ৰ'ব ঘৰত।
অ।
উ মানে ইঞ্চুৰেঞ্চ এটা খুলিব কৈ আছিলে খুলো নেকি আমি?
উম চা কি আছে স্কিম চিম চাব লাগব ৰা
অ মানে মে মে জুলাই মাহৰ পৰা খুলি দিম বুলি কৈছিলে। জুলাই বা ক'লে কি ছেপ্টেম্বৰত খুলি লোৱা অ মানে ভাল অফাৰ আছে কিবা কিবি হেৰি আছে। অ মই কলো হ'ব আহি চাম মোক ক'লে আজি আছ আচলতে মোক আজিয়ে মাতিছিল তাহাঁতৰ ঘৰত যে চাৰ এজন আহিব তোমালোক দুয়োজন আহিবা আহি পেলাই মানে বুজি যাবা কিন্তু মইতো পাহৰি গলো তুমি ঘৰত থাকিবা বুলি ভাবিছিলো।
অ
তাৰপিছত তুমিতো ঘৰত আহি নাপালাই সেইকাৰণে মানে মই আৰু
উম হব বেলেগ দিনা জাম সময় পালে।
অ তাকে। আৰু সেই মানে কি এতিয়া জুলাই মাহত খুলি ল'ম নেকি?
অ বেলেগ এটা শুনিবা, চাবা স্কিন বিলাক চাবা লাগব কি কি আছে।
অ', আৰু হেৰি কি কয় এই আমি এতিয়া হেৰিটো যাব লাগিছিল নহয়। এই ডক্তৰৰ তাতে যাব লাগিছিল নহয়, তোমাৰ যে এই মানে এইকেইদিন যে অলপ পেটৰ অসুখ হৈ আছিল।
উম।
ডক্টৰে আৰু তুমি সেইটো চাই লোৱা ক'ত দেখুৱালে ভাল হ'ব চাই আহিবা তাতে এপইণ্টমেণ্ট ল'ব লাগিব নহয়।
উম।
মইতো তোমাক সিদিনা ক'লো মানে টাইমিং চাই আহা বুলি, তুমি চোন চাই নাহিলা, চাই আহিবা টাইমিংটো।
অ', লৈ আহিবা মানে ভাল ক'ত হয় আৰু লগতে মওঁ মওঁ যাব লাগিব মোৰ হেৰিটোও চাই আহিবা।
উম।
মই মানে দাঁতৰ এই দাঁতৰ বিষটো বহুত দিনৰ পৰা হৈয়ে আছে ত' কমাই নাই আজ যি দাঁতৰ বিষ উঠিছে দাঁতৰ বিষৰ পিল খাই আছো বিষৰ পিল বহুত খোৱা হৈ গ'ল। তাকে মানে হেৰিটো আজিকালিতো টাইমবিলাক অনলাইনতো চাব পাৰি।
অ', অনলাইনত বুকিং কৰবা পাৰে, অনলাইন চাব পাৰে।
ভিজিত কিমান লয় সেইবিলাকো।
অ', কিছুমানে দিয়ে আৰু এনেকে ভিজিত কিমান হয়। অনলাইন দি দিয়ে, কিছুমানে নিদিয়ে আৰু কিছুমান ডক্তৰ নিদিয়ে।
অ', গৈ পেলাই ৰিচেপশচনত সুধি আহিব পাৰিম ন'।
ৰিচেপশ্যনত সুধিব লাগে।
অ', বাকী কালি দেউতাৰ ঔষধ শেষ হৈছিল, তুমি আনিছানে?
উম্, আনিছোঁ।
নিছা অ', তাকে শেষ হোৱা আৰু গম পালে নকয়েই নহয় দেউতাই।
উম
আৰু হেৰি হৈছে নহয়, এই বাবু আৰু মাইনাৰ কাৰণেও হেৰি আনিব লাগিছিলে, কি কয়? এই মানে, এ' কাহ হৈ আছে বহুত দিনৰ পৰা৷
উম৷
আহোতে মানে এনেই ফাৰ্মাচীৰ পৰা লৈ আহিবা আৰু।
অ', মই কৈ কিনে লৈ যাম বাৰু ফাৰ্মাচীৰ পৰা৷
অ', আৰু তুমি সেই আৰু এটা টাইমিং মিলাবাচোন মানে ডিউটিৰ পৰা কোনদিনা অফ ল'ব পাৰা৷
অ',
এই বাবুৰ ছয় তাৰিখৰ পৰা গৰম বন্ধ দিব নহয়৷
উম৷
অ', গৰম বন্ধ দিলে ক'ত বা ফুৰিব যায়, মানে মোক কৈ আছে, ছাইন চিটি যাব বোলে৷ আৰু বোলে ড্ৰিমলেণ্ডো যাব৷ তাৰ পিছত এতিয়া টাইমতো বহুত, এদিনত নহ'বই নহয় দুইটা জোগাত৷
এদিনত ক'ত হ'ব!
উম, দুইটা জেগা এদিনত নহ'ব, অ' তাগে গাঁৱত যাব, কথা ক'লে কয় বেলেগৰ গোটেই ল'ৰা ছোৱালীবিলাক গাঁৱত যায়৷ মই বোলো আমাৰ ক তিতা মামাহঁতৰ ঘৰ ওচৰতে তুমি আৰু ক'ত গাঁৱত যাবা?
উম৷
এ আমি হেৰি কৰো নেকি?
উম
বৰপেটা যাওঁ নেকি তুমি বন্ধ পাবানে নাই?
বৰপেটা?
উম
যাব পৰা যায়।
নহলে তেজপুৰ যাও কেইদিনমানৰ কাৰণে।
উম
গাড়ী চাৰ্ভিচিংটো কৰি লৈ আহা।
অ তেজপুৰ বহুত দূৰ হৈ যায়। তেজপুৰত মানে নাই ইমান কিলোমিটাৰ ক'ত পাৰা যাব
ড্ৰাইভাৰ এজন লৈ গলেওতো ড্ৰাইভাৰক লগত ৰাখিব নোৱাৰো আকৌ গৈয়ে ঘূৰি আহিব লাগিব।
তেজপুৰ গলে আমি বাচাত যাব লাগিব।
ক'ত যাব লাগিব ন, অ অ এ বাছত গলে প্ৰব্লেম হয় বাছত গ'লে অলপ মানে কি মানে সিহঁতৰ মতে যাব লাগে ন
ট্ৰেইনত যাব পাৰে
সেয়াইতো ট্ৰেইন আৰু বাছত গ'লে মানে সিহঁতৰ মতে যাব লাগিব ন
অ সেইটো হয়
সেইদিনা বৰদোৱা যাওতে দেখা নাই কেনেকুৱা হৈছে মানে য'তে ত'তে ৰখিব অ মানে আমনি লাগি যায় সেইকাৰণে নিজৰ যাম গাড়ী থাকো তে আৰু পাছত যাব ইহঁতে আমনি কৰে মোৰতো বাৰু ইমান দিগ দিগদাৰ নাই বাবুহঁতে দিগদাৰ কৰে আকৌ অলপ মোৰ চোৰ বেয়াও লাগিব পাৰে উম তেজ তেজপুৰ গলে এতিয়া বাছত গ'লেতো নাইট চুপাৰত গ'লে বেছি ভাল
উম পুৰা বাৰ ঘন্টা মান লাগিব
অ সেই নাইট চুপাৰত গলে ভাল, ৰাতিপুৱা গৈ পাম। উ তাকে তাতে জেঠী মাহঁতৰ ঘৰত, যাব পাৰিলো হৈ গলে।
উম।
বৰপেটা গ'লে তুমি যাব পাৰিবানে নাই?
অ বৰপেটা পাৰি।
অ বৰপেটা গলে তুমিতো এইখিনি বেছি দূৰ নহয় নহয়। হয়। অ বৰপেটা তাৰ মানে জেঠী মাহঁতৰ ঘৰত যাও মামাহঁতৰ ঘৰতো যাও তাকে ফুৰাই লৈ। আহো আৰু,
অহ।
নহলে কৈ আছে চবে যাব। হব, মই যোৱা বাৰু যোৱা নহল যোৱা বাৰু যোৱা বছৰো যোৱা নহলেতো।
অহ।
যোৱা বছৰো ইমান গৰম দিলে নগলো। এতিয়া এইবছৰ যাও বুলি কৈছে, তথাপি ইমান ভূমিকম্প, প আহি আছে ভয়ো লাগে নহয়।
নাই নাই, একো নাই।
ভূমিকম্প দি আছে বোলেহে, ঘৰ এৰি গুচি গৈছো। আকৌ বোলে ডাঙৰকে ভূমিকম্প দিলে যে থাক। কি কৰিম, আজি বোলে এলাৰ্ট দিছে কিবা। নিউজত দিছে বোলে শুনিছানে?
নিউজত নাই মই পোৱা নাই।
অ ঠায়ে ঠায়ে ভূমিকম্প হৈ আছে। কিবা এলাৰ্টনেচ দিছে বোলে।
উম পইচা কমাত কোৱা ত আমাৰ ইণ্ডিয়াতো হৈছে দেল্লীত হ'ল।
অ নহ'লে এক কাম কৰিবা না।
উম।
এই যে কৈছিলা যে তুমি, ইয়াতে এখন নতুন ৰেষ্টুৰেন্ট খুলিছে।
উম।
উম, তাতে এদিন যাওঁ নহ'লে গোটেইবিলাকে।
অ।
উম, তাক মুঠতে এদিন অ এদিন, এদিন মানে ফুৰাব লৈ গলে মানে, সি পাহৰি যাব আৰু। তাৰপিছত বাকী কেইদিন থাকিব আৰু, যোৱা বাৰতো সেই মলত লৈ গলো। খেলিব তাত আজিকালি চামাৰ ভেকেচন হলে খেলা ব্যৱস্থা কৰি দিয়া কৰিছে নহয়, এই ভঙাঘৰত যিটো মল আছে।
অ।
যোৱা বছৰ খেলি ভাল পাইছিলে, এক্টিভিটি বিলাক কৰি, নহলে সেই তাতো যাব পাৰি, তাত কিমান বা মই নাজানো নহয়। প্ৰাইজ টিকেটৰ এই ল ক'ত আমাৰ এইফালে যে, দূৰ জাগাত টো এইফালে হাইৱেৰ পৰা দূৰত যে। নাজানো ক'ত বা।
কি পাৰ্ক ন, চিলড্ৰেন পাৰ্ক?
অ হয় নেকি, তাতে যে এক্টিভিট বিলাক ৱাটাৰ পাৰ্ক নিকি। অ তাত কি
আমিন গাঁৱত।
অ পাৰ্ক এখন হৈছে মানে দেখি থাকে ন এই হেৰিত মোবাইলত।
উম।
তাকে মানে কৈ থাকে তুমি নাথাকা তুমি নাথাকাৰ সময়ত মোক কৈ কৈ মোৰ মূৰ খাই থাকে ই।
অহ।
উ আৰু তুমি আহি পোৱালৈতো টোপনিয়ে মাৰে।
উম।
তাকে দিয়া হ'ব দিয়া তুমি মই কোৱা বস্তু খিনি লৈ আহিবা। পাৱৰি নাযাবা, উম উম।